হেল্ল' অহ কি কৰিছ। অ অ পাইছো
তই খাব
হেল্ল
অঁ' ৰাখিবি হা।
অ' অ' ঠিক আছে।
হেল্ল'।
হেল্ল' শুনিছা?
ভইচটো মানে অকমান দেৰি দেৰিকৈ শুনি আছোঁ।
অঁ' এতিয়া শুনিছানে?
উম' উম' কথা খিনি মানে অলপ দেৰিকে আহে থই দিবি হা।
অ' অ' ঠিক আছে।
অম্বুবাচী গৈছিলি নে?
মই নাই যোৱাৰ, তই গৈছিলি?
হেল্ল' নাই নাই।
মই যোৱা নাই, তই গৈছিলি?
নাই যোৱা। আমাৰতো নাযায় ন, কোজ ৰচ। অঁ' কুচৰছ কাৰণে।
অঁ' তহঁতি কুচ ৰাজবংশীত পৰ নেকি? অ' আমাৰ যায়, আমাৰ তেনেকুৱা নিয়ম নাই।
তহঁতে অ', তহঁতে এম অও বিছি ন?
আগ
অঁ' কিন্তু অবি চি তো কুচবংশিত পৰে চাগে।
অঁ' ভাগ থাকে, আমি আহোম নহয় জানো।
অঁ, তহঁতে আহোম আচ্ছা'।
উমঁ' আগৰ পৰাই কি কামাখ্যা এই নাযাৱে নেকি নে অম্বুবাচীত নাযাওঁ অকল?
বাচীত নাযাওঁ অকল। নহয় নহয়, আমি কামাখ্যাই নাযাওঁ, এই যে নৰনাৰায়ণৰ সেৱাটো যে আছিলে। অভিশাপটো।
অঁ' গম পাইছো সেই শাও দিলে।
কালি কালিও মই এনেকে নিউজত দেখিছো আৰু বহুতত দেখিছো। এ এনেকে কোচ মানে বংশ
উম।
মই মই মানে কামাখ্যাালৈ যাব পাৰে বুলি ভাবো, অকল অম্বুবাচীত নাযায় বুলি ভাবিছিলোঁ।
নহয়, কামাখ্যাও নহয় দে, মানে আমি যোৱাই নাই দে। এতিয়ালৈকে যোৱাই নাই কেতিয়াও।
অঁ। অম্বুবাচীটো তিনিদিনহে হয়।
এতিয়া মই যদি অঁ' তিনিদিন মানে যোনদিনা নাযায় সেইদিনা পৰা চাৰিদিনে আৰু।
অঁ। খোলা দিনালৈকে।
উমঁ উমঁ' ৰাতি শেষ হয় ন'?
অঁ' ৰাতি শেষ হয় ৰাতিপুৱা
প্ৰায় ৰাতিয়ে শেষ হয়। উমঁ' ৰাতিপুৱা হ'লে ৰাতি আৰু ক'ত খুলিব। ৰাতিপুৱা খুলালৈকে সিদিনাও থাকেই।
অ এইবাৰতো মানুহো আগতকে বহুত হৈছে বোলে
বহুত আৰু বাবা চাবাবোৰ যে সেইবোৰ দুমাহ তিনমাহ আগতে আহিছে আৰু
অ বহুত আগতে মই এমাহ মান আগতে সেইফালে যাওঁতেই দেখিছো পুৰা তেতিয়াই মানে এনেকে অ ৰভা দিয়ে যে সেইবোৰ ৰাস্তাই ৰাস্তাই দিলেই
উম দিছে এইখন ফিল্ড খনতো থাকিব দিয়ে ন এয়া ভৰলোত যে আছে
অ অ আৰু এনেকে ব্ৰিজৰ তলে তলেও থাকে নেকি বহুত
উম বহুত আৰু ৰাতি যে কিমান যায় হিচাপে নাই
অঁ
মন্দিৰৰ মূল দুৱাৰ চাগে গধূলি ছটাত বন্ধ কৰিছে এইবাৰ
অ সেনেকুৱাতে কৰিছে আৰু এতিয়া ৰাতিপুৱাই খুলি দিছে
উম তথাপিও ৰাতি মানুহ গৈ আছে
অ এতিয়াও চাগে গৈয়ে আছে আজিও
আছে আছে আমাৰ ওচৰৰো বহুতে আজিও গৈছে
অ এতিয়া মানে কিবা তাত বোলে এনেকে খোলাৰ পাছত কিবা পানী আৰু কাপোৰ দিয়ে হেনো
উম উম আৰু য'ত থৰ মানে কামাখ্যাৰ হেৰি আছে আৰু সেই জেগা খিনি পুৰা ৰঙা হৈ যায় হেনো কাপোৰখন অ ৰং হেয়া কাপোৰ খন যত দিয়ে বগা কাপ পোৰে দিয়ে বোলে ৰঙা হৈ যায় বোলে এতিয়া
মই আজিলেকে চাই পোৱা নাই মানে গ কথাটো শুনিছোহে নিজে চকুৰে দেখা নাই
মইও দেখা নাই এবাৰ সেইটো দেখা মানে এয়া আৰু ভাগ্যও হ'ব লাগিব হয়তো তাৰ
অ নহয় মানে সেইটো সঁচা নে মিছা বগা কাপোৰ দিয়ে নে নিয়াই সঁচা নে ৰঙা কাপোৰেই দিয়ে
কে উম মানে সেইটো এতিয়া দেখিবলে ভাব মানে এতিয়া ধৰ হিম আজিতো ৰাতিপুৱাই চাগে মন্ত্ৰী চন্ত্ৰী এইবোৰ সকলো গৈছে তেওঁলোকে দেখে হয়তো কিন্তু ৰিপৰ্টাৰকো সেইটোছ দেখাবলে সোমাব দিয়া নাই আজিলৈক কে তাতে ইমান মানুহ সোমাব নিদিয়ে অ তেৱে জানে আৰু মানে তাতে থকা ধৰ পূজা যোনে মেইন পূজাখন কৰে আৰু তেওঁলোকেই হয়তোছ জানে আৰু প্ৰত্যেকবাৰেতো বেলেগ বেলেগ থাকে তেওঁলোকে জানে আমান ইমান বাকীবোৰে নাজানে
অ এইবাৰতো অম্বুবাচীৰ পূৰা বিতৰ্কও হৈছে নহয় নিউজত
কিহত কিহৰ হৈ
দিছে নহয় এনেকে ভক্ত আৰু এনেকে যে সাধু আহিছিলে কাজিয়া হৈছে পুৰা
হৈছে নেকি
অ মাৰ পিটো লাগিছে এনেকে সাধু এজনে মানে কিবা কিয় লাগিলে সেইটো নাজানো কিন্তু ভক্ত এজনক পুৰা মাৰিব খেদি গৈছে একদম মাৰ ডাললেগা এনেকে কিবা কিবি কৈছে
অ কি হব এইবোৰ কৰিলে
উম আৰু হেৰি তেতিয়া মানে ভক্তজনেও মানে অ মানে ওলোটাই মাৰিব খেদি গৈছে আৰু তেতিয়া মানে এনেক কে সাধু জনে কৈছে যোনজন মানে সন্যাসী আহিছিলে কিবা নাগা ধু বুলি কয় সেইজনে কৈছে আৰু মানে এনেকে মাৰি দিম কিবা কিবি এনেকে কৈছে
অ
এতিয়া মানে বহুতে কৈছে তেওঁ যদি অ সাধু হয় তেন্তে কেনেকে এইবোৰ কথা কব পাৰে বুলি
সেইটোৱে আৰু আৰু এটা কথা এতিয়া মানে কলিৰ যুগ যে কল কি অৱতাৰ এই সময়খিনিত হৈছিলেই ন ভাগৱতোতো লিখা আছে যে এইটো টাইমত মানে ধৰ্ম বেভিচাৰ হয়
অঁ অ
ধৰ্মৰ মান কোনেও নাৰাখে উম সেইকাৰণে মানে এইটো সময়ত পূজা পাতল কৰিব মানা কৰিছিলে এই কলিৰ যুগত নাম প্ৰসংগহে কৰিব দিছিলে এতিয়া আমি যদি বামুন অ বাম মনৰ যদি ক'ব যাওঁ তেতিয়াতো মানে কিমান হাল্লা লাগিব হয়নে উ আমাকে পানী পাৰিলে কিমান অভিশাপ দি কিনে পঠাই দিব আৰু কিন্তু কথাটো সচাও ইমানেই খকুৱোৱা হৈ গৈছে তেওঁলোক মানে কি ক'ম আৰু আমাৰ ওচৰত যজ্ঞ হয় বুলি কৈছিলো এইবছৰ কি কৰিছে জান তেওঁলোকৰ চৈত যেতিয়া মানে মেইন যোনদিনা অহ পূৰ্ণ আহুতি দিয়ে আৰু সেইদিনাখন হেৰি কৰিছে তেওঁলোকৰ উম আমাৰ যেতিয়া প্ৰসাদ বিতৰণ হ'ল আৰু প্ৰসাদ বিতৰণ হওঁতে অকল বুট মুগ হা নাৰিকল নাই মানে দিছে আৰু এ ধৰ দুটা এটা টোপোলাত এ একপিচ দুপিচ দেখি প পাও আৰু সেনেকুৱা টাইপ কিন্তু নাৰিকল আনিছেও অজস্ৰ বহুত আনিছিলে নাই মানে ফল বাকী আছে আৰু দুই এটা ফল নাৰিকলটো একপিচ দুপিচকে পাও আৰু সেনেকুৱা টাইত তাৰ পাছত
অঁ
অ ইমান হেৰি হোৱাৰ পিছত আ মই মানে প্ৰসাদ বিতৰণৰ কাষত ৰখি আছিলো ৰখি থাকোতে পূজাৰী কেইটাই আ যেতিয়া মানে ধৰক পূজাখন শেষ হ'ল হোৱাৰ পিছতে সিহঁতে তিনি বস্তা নাৰিকল লৈ গৈছে বান্ধি মই সুধিলো যে নাৰিক হ'ল নে কৈছে অ আমি নিম নহয় মই ভাবিলো আপোনালোকে যে এই তিনি বস্তা নাৰিকল ল'লে তাতকে যদি এবস্তাত নাই কমঔ তাত ধৰ পোন্ধৰ বিশটা আছে হা দীঘল দীঘল বস্তা যে
অ
মই কৈছো যে এ এইবোৰ আপোনালোকে এনেকে লৈ যোৱাতকে তাতকে যদি আপ অকণমান ৰাইজকো দিলে হয় কিমান ভাল লাগিল হয় ভাবকচোন আপোনালোক পাঁচজন পুৰোহিত অ পাঁচজন পুৰোহিত আম আপোনালোকৰ ইমান নাৰিকলৰটো দৰকাৰ নাই দুই বস্তা লৈছে ঠিক আছে মাননী হিচাপত- লৈছে, বিহুৰ বতৰত- আপোনালোকৰ লাৰু পিঠা বনাব, কিন্তু এৱস্তাৰ নাৰিকল খিন- আমাক দিব পাৰিলে হয় প্ৰসাদত, তাহাঁতে মানে মুখন ক'লা কৰি- মাৰি গুচি গৈছে, অহ। গুচি গৈছে সেনেকে তাৰ পাছত গুচি যোৱাৰ পিছত মই আৰু কি কম কিন্তু পিছত বোলে তেওঁলোকে কৈছে যে- তেওঁলোকৰ কাৰণে আমি কমপ্লেইন কৰিছো যে এনেকে নাৰিকল নিদিলে কিবা- মই তেতিয়া কৈছো চাওঁক- খোকোৱা বুলি এনেই কোৱা নাছিল শংকৰদেৱে সেইকাৰণেই কৈছিলে, এই বা ব্ৰাক্ষ্মণ বোৰক আৰু চাউল কিমান দিছে সেই পাঁচজন- ভাল সেইটো ব্ৰাক্ষ্মণ নে- অ ধৰা হেৰি চাউলো নিছে। দহ কুইণ্টেল মান নিচে। দহ কুইণ্টল নহয়, এক কুইণ্টল এক কুইণ্টল- চাউল নিছে, ধেমালি নেকি। এক কুইণ্টেল চাউলত চাগে এশ কিলো থাকে ন।
কাৰণে। সিহঁতে ঘৰত খায় নেকি ইমান বোৰ বস্তু?
তোমালোকে- অ হাৰে সিহঁতে বছৰৰ প্ৰথমতে যোগ্যখন কৰিল ন। তাৰ পিছত আৰু গোটেই বছৰটো সিহঁতৰ চলিব নালাগিল।
অ।
সেই পাঁচজনে ভগাই লৈছে।
অ এতিয়া অম্বুবাচীটো তেনেকুৱা হৈছে ন যোনে যোনে এনেকে ৰঙা কাপোৰ আৰু পানী খুজিছে। ৰাতিপুৱা চবৰ পৰা মানে এটা পানী বটল আৰু কাপোৰৰ বাবদ মানে এহাজাৰ টকাকে লৈছে।
হে, আৰু এনেও আহ- কামাখ্যা চাবিচোন যাওঁতে যেতিয়া এই দোকান বোৰ-
অ দোকান বোৰত-
পইচা।
দাম, অভাৰ কৰে, উম। এনেই।